হেল্ল' হেল্ল' শুনিছে-শুনিছানে, এইয়া ঘৰৰ অ-অ, সেই আছো-আছো-আছো। তুন আছো এনেই আছো এনেই আছো ৰবা। বিশ্বনাথ তুমি কি কৰিছা।
আজি ৰবিবাৰতো তৰা য়োগা দে আছিলে। ৰাতিপা য়োগা দেত গলো। তাৰপিছ তাৰছত আকৌ আহিলো আহি। মোৰ নিজৰ ক্লাছ আছিলে তাত। তাতে গলো আহিলো। আহি ভাত খানি বনালো বন। নাই ঘৰত কোনো নাই ৰ আজি ছোৱালী আৰু ময়ে। মাহঁত অলপ ওলাই গৈছিলে আহিয়ে পোৱা নাই। তাৰপিছতে ভাত পানী খুৱাই পেলাই কাম তাই শুলে, শুই পেলাই এতিয়া আছো এনেই
নিজৰ সময় এইখিনি ন
নিজৰ সময় অলপমান আৰু অ' আজৰি টাইম নাপাওয়ে ন এনেকে সেয়াই ৰাতি। আহিছিল অলপ আগতে মই জাষ্ট বিচনাখনত মানে জাষ্ট পঢ়ো বুলি হেৰি কৰোতে মামাৰ ছোৱালীজনী ফোন কৰিলে। কলে বোলে গৈ আছে। চ তাৰ পিছত আহিলে তাইক চাহ পানী দিলো এই তাই জাষ্ট গল ওলাই গল বাকী আৰু তোমাৰ। কোৱা দিনটো কেনে গ'ল?
মোৰো আজি আলহী অহা নাই বাৰু কাম কৰা জনীও অহা নাছিলে তাৰ পৰা গোটেই ভাত পানী ৰান্ধি সাৰা মোচা চব খিনিতো কৰিব লাগে ন' চব ছোৱালী আপ আইতাকৰ ঘৰত আছে। সেইকাৰণে তাতে এতিয়া দেউতাকে আনিব গৈছে
উম হম-হম। তাকে ন কি ব্যস্ততাৰ জীৱন মানে।
কালিৰ পৰাতো আকৌ আৰম্ভ হৈয়ে গ'ল আৰু
অ তাকে তোমালোকৰ গৰমৰ বন্ধ কেতিয়া
আমাৰ সেই ছয় তাৰিখৰ পৰা দিব চাগে।
ছয় তাৰিখ অ অ অ আচ্ছা আমাৰো আমাৰতো নাই ক'ত বন্ধ আমাৰ হেৰি আছে সেইয়া কিবা এই বিলাক প্ৰশিক্ষণ আছে কৰ্মশালা আছে। কিবা কিবি ভাবি চাবি কন্ধ চন্ধ নাই আমাৰ
তেই গৰম বন্ধটো অলপ লাগে ন ল'ৰা ছোৱালী লি বন্ধ থাকিলে কৰবাত ওলাই মেলি অলপমান ফুৰিব চুৰিব গৈ পেলাই বতৰো এনেকুৱা আৰু এইকে দিনটো আৰু অম্বুবাচী মেলা বুলি বিৰাত
কি অৱস্থা ৰাস্তা ৰাস্তা ঘাট ভগৱান ওলাবই নোৱাৰি কোনোফালে ট্ৰাফিক জাম অ তোমালোকৰ খিনিতো আৰু বেছি স
উম -উম তাকে এতিয়া গধূলি কি খাবা
আ অ গধূলি গধূলি সেয়া আছে ৰবা এই কল মানে ছোৱালীক স্কুলত দিবৰ কাৰণে কল আনো এই বেপাৰীতু মানে এনেকুৱা লৈ যাক লৈ যা যাক একাষি লৈ যাক কিন্তু পকা কল বিলাক অ পকা কল বিলাক সেই হৈ যায় যে নষ্ট হৈ যায় ফ্ৰিজতে থওঁ তথাপিতো মানে ক'লা পৰি যায় যে আৰু অলপমান ক'লা পৰি পৰিলেই ছোৱালী নাখা খাই মানে সেইটো অ হ না খাই এইটো বেয়া কল, গন্দা হৈ গৈছে বোলে। সেইকাৰণে আৰু, মোৰ আৰু কলপি সেয়াই গতি আৰু। কল পিঠাই বনাম আৰু তালিও চাউলৰ গুৰিও অলপ দিও, চুজিও দিও। অ আটা চাউলৰ গুৰি চব মিক্স কৰি দিও মই। চুজিও অলপমান দি দিও।
পাতলা, পাতলা পিঠাৰ নিচিনা কৰা।
এই যিদিনা পৰা মন নাযায়, সিদিনাখন উ সেই এখন ডাঙৰ কে সেই খোলা চাপৰি পি পিঠা টাইপ বনাই দিও, অহ অ' তাৰপিছত পিচ পিচ কে কাটি দিও আৰু যোনদিনা বোলে অলপমান মন আছে আছে তেতিয়া অ এটা এটা কে মালপোৱা টাইপ সেনেকে বনাও, নাইবা এইখন যে এই মালপোৱা ট্ৰে খন যে এনেকুৱা বাতি বাতি টাইপ যে সেইখন কি বা নাম? অ' সৰু সৰু অ'-অ' সেইখনতে, সেইখনত তেলতটো- কমতে হৈ যায় যে, মালপোৱাত হেই কৰিলে, বহুত এয়া লাগে তেল বহুত লাগে অ' এই এইটোতো ফুলি উঠে, ধুনীয়াকে স দিলে অলপমান অ', - অ', -অ অ' খাবলৈও ভাল লাগে, সেইকাৰণে সেনেকেই বনাও আৰু।
কি আৰু নুশুৱা তাৰমানে ৰবিবাৰটোত।
শুবলৈ বৰ দিগদাৰ আন্ধাৰ হ'বৰ হৈছে। এতিয়া চাকি-বন্তি জ্বলাব বলে হ'ব, এতিয়া আৰু ছোৱালী উম' এমাহত কেতিয়া আহি পাই আহি পোৱাৰ পিছত আৰু অ'। মইতো চাফ চিকুণ কৰাই নাই এনেকে। এ অলপ পাকঘৰটো চাফা কৰি থলো। আজি কাম কৰা জনীও নাহিল আজি। আৰু গোটেই খিনি আৰু নহয় ৰাতিপুৱাৰ পৰা কৰিলে হৈ যায় কিন্তু এই ওলাই যাব লগা থাকিলে বৰ দিগ তাক
অ' সেইটোৱে। নহয় ময়ো তাইম ন'গলোৱে এজি। গৈ পেলাই চাফাই কৰিলো। চাফা তফা কৰি আধা নহলে ভাত খাবৰ হ'ল। ভাত খাওঁতেও দেৰিয়ে হ'ল আৰু আৰু তাৰ পিছত ইচ্ছা নাই অকমানো এলাহ লাগিছে। উপায়তো নাই আৰু আধা কৰা হৈ আছে কৰিবই লাগিব সেইকাৰণে আৰু। কৰিয়ে পেলাও আৰু। কৰি মেলি জংঘল চংঘল জ্বলাই দিলো।
জংঘল জ্বলালা অ' অ' অ'।
প্লাষ্টিকৰ পেকেট চেকেট জ্বলাব নালাগে বাৰু কিন্তু ডাষ্টবিনো অহা নাই। সেইকাৰণে অলপ চলপ কাগজ চাগজ আছিল চব তেনেকে জ্বলাই দিলো বৰষুণৰ মাজতে।
অ' কাম কৰা আহিল নে নাই? তাৰপিছত নাহিলে।
আহিলে তিনিটা মানত। তিনটা মানত আ উম।
অ' অ' ছোৱালী গানৰ স্কুল আজি নাই?
বন্ধ দিলে গম পোৱা নাছিলো পিছতহে গম পালো তাৰমানে।
অ' অ'। অ'অ'।
উ। এতিয়া গধূলি বনাওৱে চাগে, যতে যি আছে সেইবিলাক দি পেলাই।
এ মোৰ জনে ডিমাণ্ড কৰি থৈছে। আইচ ক্ৰীম লাগিব বোলে। শুই উঠাৰ পিছতে। তেতিয়াহে হ'ব। অ'। হা।
আনি থোৱা আছে?
আছে আছে আনি থোৱাই আছিলে।
কালি মই লৈ গৈছিলো, কালি এটা লৈ গৈ, তাৰপিছত আৰু হেৰি লেই। খোৱা নহলে থাকিল। পিছত দেখাব লাগিব আৰু।
অ'।
ফ্ৰিজতো খোৱা হ'ল কিন্তু সেইদিন ফ্ৰিজত থোৱা নহ'ল আৰু। সেইকাৰণে কি বা হ'ব গলিয়ে যায় নেকি!
স্নেক্সত কি কিবা কি বনাই দিয়া নো?
গধূলি কেতিয়াবা পিজ্জা দিওঁ আচলতে নাখায় ন মেইনটো। নাখাই কাৰণে প্ৰব্লেম, কেতিয়াবা পিজ্জা দিও এগ দি। বিৰাট ইণ্টাৰেষ্ট দি পেলাই খাব।
উ, সেইদিনাৰ পৰা নাখায় আৰু।
না নাখায়, কেতিয়াবা এনেক কে দিওঁ। পিজ্জা পি, বনাই পেলাই আৰু নহ'লে কেতিয়াবা সেই চিলা চ এইটো চুজি, চাউলৰ গুৰি। এইবিলাক চব মিলাই এই পিঠাৰ নিচি নেই আৰু আল্টি
উ, উ।
পিঠা, মানে এনেকে পিয়াঁজ-চিয়াজ দি পেলাই ধনিয়া থাকিলে ধনিয়া দি সেনেকে দি মালপোৱা বনাওঁ কেতিয়াবা, পকৰি বনাওঁ। আৰু বেছিভাগ আৰু কেক বিস্কিট যি থাকে সেনেকেই দিওঁ।
অ, অ', অ।
অ বনোৱাৰ পিছত।
অ ইমান খং উঠে মইয়ও হেই কৰো মোৰতো এটাই মানে সেই আৰু। কেতিয়াবা মেগী দিও যদিও হেৰি নহয় তথাপিতো আৰু। কেতিয়াবা দিওঁ, নহ'লে ব্ৰেডতে সেই হেৰি চীজ। দি পেলাই, সেইটো অলপমান। অ, মোৰ চিজ তো ভাল পাই।
ফোন বিলাক যে আহি থাকে কেইটা এনেকে বাৰু। একবাৰ কৰিলে তাৰে কিছু কলে যে কৰি থাকে
অ।
পিছত নহয় সময় নোলায়। এ মামীয়ে মানে ফোন কৰি আছে। কিবা কথা সুধিব চাগে। কৰিলে একবাৰ কৰিলে দুবাৰ কৰিব লাগিব। এতিয়া
অ', অ', অ'।
কালি তোমালোকৰ হেৰি কেতিয়া হ'ব? অ' আছে দিয়া, আছে আৰু। এয়া কি কয় তোমালোকৰ এই মিটিং এখন হ'ব চাগে ন স্কুলত কিবা? মিটিং এটা পৰীক্ষাৰ। ৰিজাল্ট দিবৰ কাৰণে, সেনেকুৱা কিবা পা
অ সাতাইশ তাৰিখে হ'ব, সাতাইশ অ।
অ', ৰিজাল্ট দিব।
সাতাইছত। এনেও চতুৰ্থ মানে। ঘৰটোতো এটা সেয়া হয়য়ে আৰু। অভিভাৱক আৰু অহ, শিক্ষকৰ এটা। চাইনো চাইনো অ', নাই, নাই, নাই চাইন আ। আহ, আঠাইছ তাৰিখ পৰিব নেকি? এবাৰ। সাতাইছ নে আঠাইছ। আ, সাতাইছ। চাগে।
সাতাইছত। অ, এইকেইদিন এনেকে চলি থাকিব আৰু। অ, স্কুল।
অ', সে-সেনেকে থাকিব। সেইটোৱে উম, ৰাতিপুৱালে ইচ্ছাই নাযায় উঠিবলে। অহ', হ, হ।
চুদ টিলৈ ঘৰত বহি থাকিব পাৰিলে ভাল লাগে। উম।
তাৰি। দৰমহা চৰমাহা কম আৰু ইফালেহ। উম। দৌৰা দৌৰি খালি।
সেইটো, সেইটো তাকে। এতিয়া ঠিকে আছে। এতিয়া অলপ সময়। ৰেছ লোৱাহ।
দিয়াদ
উম, উম ঠিক আছে দিয়া ন। অ, ৰাখো দিয়া। অ, পিছত কথা পাতিম। উম।